হেল্ল',
অ'হেল্ল',
অ'কি কৰিছা?
মই এনেই
অ', অ', মই এই মেডামে কৈছোঁ স্কুলৰ পৰা।
অ' কোৱক।
হেৰি কৈয়েই এক্কাচনৰ কথা স্কুলত যে কৈছিলো যোৱা কথাটো অক্টোবৰ মানত।
অ', অ', অ', কোনে ক'লে ভাল নহ'ব?
অ' হেৰি ক'লৈ মানে এতিয়া ষ্টুডেন্ট, তোমাৰলৈকে ক'লৈ যাম বুলি ভাবিছা প্ৰথম।
অ' আমিতো এতিয়াতো গৰমৰ দিন ন অৰুণাচল
অ', অ', এই কি বুলি কয় অৰুণাচল? অ'এতিয়া গৰমতে যাম বুলি ভাবিছা মানে?
অও। গৰমতে গ'লে ভাল হ'ব। ষ্টুডেন্ট বিলাকে মানে সেইটোয়ে কৈছিলে গৰম দিনত গলে ভাল হ'ব বুলি। অ জুলাই মাহত। বাকী কেইদিন ক্লাছ থাকিব বাকী কেইদিন ক্লাছ থাকে ত সেইটো কাৰণে মানে জুলাইতে যাম বুলি ভাবিছিলে চবে।
অ' কিমান ষ্টুডেন্ট যাই তুমি স্কুলত ল'ৰা ছোৱালীখিনি ওলোৱা ওলোৱাই পিনি মোক মানে ক'বা আৰু। আকৌ পইচা পাতিৰ সেইবোৰ কথা থাক
অ' সেইবিলাক সুধি ল'ব লাগিব আগতে, তাৰপিছতে ক'ব পৰা যাব, কোন যায় কোন নেযায়।
অ।
অঁ' অৰুণাচল এতিয়া কোন জেগাত যায় সেইটো আলোচ আলোচনা কৰিব লাগিব।
অ অ সেইটো হয় বাৰু সেইটো তোমালোকৰ মাজত পাতি ল'বা তাৰপিছত মোক জনাবা আৰু নহলে বেলেগ চাইডটো যাব পাৰি অৰুণা
অ বেলেগ চাইডো যাব পাৰি শিৱসাগৰ যাব পাৰি
অহ শিৱসাগৰোটো এতিয়া তই গৰম দিনত তোৰ ধৰক অক্টোবৰ নৱেম্বৰত যা যাব পাৰিলেও ভাল হ'ব।
অহ, অহ, কাজিৰঙালৈও যাব পাৰি কাজিৰঙা গ'লেও বেয়া নহয়।
অ', অ', সেনেকুৱা ঠাই বিলাক মানে চাবলগীয়া ঠাই আছে যে।
অ', চবে কৈ আছিলে এতিয়া ক'লে যায় এতিয়া গোটেই বিলাকক সুধিলে গম পাম আলোচনাটো কৰি ল'ব লাগিব। চবে মিলি মিলি।
অহ।
অহ।
উম। তাৰপিছত সেয়েহে তাকে মানে অক্টোবৰ নৱেম্বৰ যদি যোৱা হয় শিৱসাগৰ আৰু হেৰি কি কয় কাজিৰঙা সেনেকুৱা বিলাকৰ ওপৰত যাম আৰু।
সকলোৱে গ'লে ভাল হয় এতিয়া কেতিয়া গ'লে ভাল হয় গোটেই বিলাকৰ লগত আলোচনা কৰি ল'ব লাগিব তাৰ পিছত গাড়ীও কথা আছে ন' ভাড়া কিমান লয় নলয়, এতিয়া কিহত বা যায় বাছতে যায় নে কিহতে যায়, এ বাছ ভাড়াও কথ
অহ, উম, উম, উম। অহ।
তাকে কি কৰা যায় এতিয়া চবক সুধি পিনে খোৱা বোৱাও ক
অ', অ', অ' মিলাই লবা তাৰপিছত হেৰি তেতিয়া মানে কনফাৰ্মটো কৰি দিবা এতিয়া জুলাই মাহতে যোৱা নে তোমালোকে অক্টোবৰ নৱেম্বৰতে যোৱা। অক্টোবৰ নৱেম্বৰত গ'লে থাইলেণ্ড হ'ব গৈ নাই?
অ' সেইবিলাক জেগাত গ'লে ঠাণ্ডা দিনত যালে ভাল হ'ব।
অ' মানে গৰম দিনত আচলতে গৰমতো বহুত পৰি থাকে ন' অৰুণাচল হলেও মানে কি হয় ল'ৰা ছোৱালী বিলাকো গৰমত হয় এইবিলাক
উম অলপ যদি কালেকচনটো বেছিকে কৰা হয় তে তিয়া হ'লে শ্বিলং চাইডো যাব পাৰি।
অ' সেইটো হয় বাৰু।
সেইফালে গ'লেও বেয়া নালাগিব ভালে লাগিব এতিয়া বাকী বিলাকে কি কয় হেইবিলাক উম স্কুলত গৈ কথাটো পাতি ল'ব লাগিব আগতে।
উম উম পাতি ল'বা তোমালোকে গোটেইখিনি। ইমান কি যোৱা ঠাইডোখৰ প্ৰথম কনফাৰ্ম কৰি ল'বা, ক'লেজাবা তাৰপিছত আমাক জনাবা তাৰপিত আমি অ'
আপোনাৰ মতে কোন ক'ত গলে ভাল হ'ব?
নৱেম্বৰত গ'লেতো হেৰি শিৱসাগৰ নহ'লে কাজিৰঙা গৰম দিলনত তোমালোকে য যাব বিচাৰিছা সেই অৰুণাচল চাইডে যাব লাগিব।
তাকে গম ওচৰত গলে খৰচাটো কম হ'ব, আকৌ খৰচাটো অ', যদি দি দূৰলৈ যাও বুলি কয় কিছুমানে যাব নোৱাৰিবও পাৰে।
অ', কিন্তু এনেকে অ', সেইটো হয় বাৰু আৰু তোমালোকে যদি এতিয়া শিৱসাগৰ যোৱা বা কাজি সেনেকুৱা বিলাক ঠাই মানে স্কুল ড্ৰেছত গলে ভাল হয়, তাত মানে এ আই কাৰ্ড খন ধৰা থাকিলে মানে সেইটো কি কয় ফিছ, তাত এটা সোমাওতে পইচা লয় নে? তেতিয়া সেইটো মানে কিবা এটা ডিচকাউণ্ট দিয়ে ষ্টুডেন্ট হলে মানে যদি এনে বাহিৰৰ মানুহ গলে মানে পইচাটো বেছি লয় আৰু।
অ', অ', এতিয়া চবক সুধি মেলি ল'ব লাগিব ইউনিফৰ্মতে যায় নে আউট
অ', কিন্তু এনে স্কুলৰ পৰা গ'লে আমি ইউনিফৰ্মত মানে গ'লেহে ভাল হয়। এতিয়া ধৰা অ', অ', সেনেকুৱা বিলাক খাই এতিয়া অৰুণাচ গৰম দিনত গলে এউনিফৰ্মত নগলেও হব। উম। সেনেকুৱা নিচিনাই কথা আৰু।
কি কৰে বা
অ', সেইটোয়ে মই কমন ৰুমত পাতিম তোমাৰ লগত তাৰপিছত কম আৰু প্ৰিন্সিপাল অ', প্ৰিন্সিপাল লগত মই কথা পাতিম, কথা পাতি পিনি মানে ক'ম আৰু ফোন কৰি জনাই দিম। নহলে মই ভইচ স্কুলত হলেও তোমাক কথাটো কৈ দিম বাৰু, মানে তুমি কৈছিলা যে তুমি সোধা কাৰণে মই মানে তোমাক সেইকাৰণে ক'ব লগা হ'ল আকৌ এতিয়া ফোন কৰি।
অ', অ', তাকে মই আপোনালৈ ফোন এটা মাৰিম বাকী, পঢ়া শুনা ঠিকে চলিছে আৰু।
অ', আজিকালি ইমান কম্পিটিচন হৈ গৈছে পাৰ্চেন্টেজটো ভাল লাগে কাৰণে ভালকে পঢ়া শুনা কৰিবা নহলে দিগদাৰে আছে ভাল কলেজত চিতে নাপাবা নহলে। উম, পঢ়িব লাগিব মানে পঢ়িবা আৰু। অ', অ', অ', ভালকে পঢ়িলেহে পা তেন্দেচ
হুই, অ', অলমান আগলৈকে পহিয়ে আছিলোঁ এতিয়া দে অলমমান ব্ৰেক এটা লৈছো ৰ
উম, টো হয় বাৰু, তাপিছত হেৰি কি খালি তোমালোকে, অ' হা? অ', অ', মেন্দেৰ পৰা, হেৰিত অলপ ক্লাছ চাজ এনে আছে।
অ-অ।
ক্লাছৰ খিনি এক্জাম আছে। এ
অ, তাকে-মানে, আমাৰ কেতিয়া-পা আছে?
তোমালোকৰ দেৰি হব অলপ।
দেৰি হ'ব ন?
উম তোমালোকে মোৰ মতে দি এ মই ভাবিছো তোমালোকে চিপচাগৰ যাবা। চিপ-চাগৰ গ'লে তাত বহুত চাবলগীয়া ঠাই আছে-নাই? এ তোমাৰ বস্তু। তাগা আছে ৰ আগৰ দিনৰ যিবিলাক আমি, ধৰা বহুতে নাজ যোৱা নাই ন? সেইটো বস্তু চালে মানে মানুহৰ আগত তাৰপৰা নলেজ পোৱা যায়। সেইকাণে তাত গ'লে বেছ এত্ ভাল হ'বনে?
অ' অলপ মানে কথাবিলাকো জানা হ'ব তালে গ'লে কিমান পুৰণা? বস্তুবিলাক।
উম-উম
কিমান বছ-বছ পোৱা নাই বোলো, আ' নাই-নাই-নাই পোৱা আগতে, শুনিছো। হব দে।
অহ,
অ' বাকী বিলাকো গৈ নাই পোৱা তেনেকে গোটেই বিলাকক ক'ব লাগিব। তা'লে যাওঁ বুলি।
অ
ক্লাছ, কেপটেনটো লগত কথাটো পাতিব লাগিব, কি কৰে? সি ক'লে চবে শুনিব ন।
সেইটো হয় বাৰু, মই এনে নে মে-মেডামে কৈছো বুলি কব জেত সাগৰ ন মে কাজু-কাজুক ন ভাল হয় তাট তো ইমান চাব লগগীয়া বস্তু বিলাক আছে ন।
এনেই কিমান মান খৰচা হ'ব শিবসাগৰলৈ।
চাবলে গলেতো থাউজেণ্ডত লাগি যাব। থাউজেন লাগেই আজিকালি। তিন টাইম ধৰা তুমি মৰ্নিংত নহয় তিনি টাইম নহয় দুটাই মে হব মৰ্নিংত ব্ৰেকফাষ্ট তাৰপিছত দুপৰীয়া লান্স আৰু ইভিনিঙত ধৰ চাহ তাহ কিবা কিবা কিবি খায় ন ৰাতিটো আমি পাই নটা মান বজাত
নহলে এটা কাম কৰিব লাগে এনেকে চবকে কৈ দিব লাগে নিজে নিজে লৈ যাবলে সেইটো বেয়া নহয় খালী
অ সেইটো হয় বাৰু অ অ মানে নহয় নহয় তেতিয়া যদি ৰাতিপুৱাটো চবে নিজে লৈ যায় দুপৰিয়া টো খাওঁ বুলি ক'লে পইচাটো অলপ কমিব
অ', সেইটোৱে তেতিয়া কম কমকে হৈ যাব ন' কিছুমানটো প্ৰব্লেমো হৈ যায়।
ছেভেন হাণ্ড্ৰেডৰ ভিতৰত হৈ যাব।
বহুত ল'ব চাগে নহয় সেইটো এটা কথা আজিকালি। চবৰ দাম বাঢ়িছে।
অ', এনে মানে বাছ এখন বুক কৰিলে মানে ধৰা দিনটোৰ কাৰণে পইচাটো কিমান লয় সেইটো ল'ৰা-ছোৱালী ওলোৱাৰ ওপৰত ডিপেণ্ড কৰিব আৰু ল'ৰা-ছোৱালী কিমান কি ওলাই ওলায় কি ওলাই।
উম।
তেওঁলোকে প্ৰথম লৰা-ছোৱালীখিনিক গোটাই লোৱাচোন। চাওঁ তাৰপিছত কি হয় অ', তোমালেোকে প্ৰথম দুটা ৰুম মিলাই পাতি ল'বা কথা, তাত হেৰি ছোৱালী কিমান, ল'ৰা কিমান এবিধ হয় দে, তাৰপিছত পইচাটো অ', তাৰপিছত পইচাটো হিচাপ কৰিব লাগিব কিমান কি হয়, বাছত কিমান লয় তাৰ পিছতে মানে কিমানকে পৰে সেইটো কৰি দিব পাৰিম আৰু। উম, যদি তোমালোকে অৰুণাচল যোৱা তে তেতিয়াহ'লেটো জুলাই মাহত উম, ভালেই হ'ব। আহ সেই ঠাইত সেই ঠাইখিনি ভাল লাগিব মই গৈছ বাও আগতে উম উম যাব পাৰিবা হয় তাতো টো বেয়া নহয় বাৰু দেই
কিন্তু নাম চাই চাইদে গলো অকনমান মানে ৰিস্ক হৈ যায় ন ষ্টোডেন বিলাক
অ আজিকালি অ সেইয়াই গাৰ উম এতিয়া শিৱসাগৰ বোলি কলে ধৰ ত চাবলগীয়া ধৰা একো নাই নামচা চামচা অকমান ই-ৰিক্সতে গাৰ্জেনবিলাকে অলপ মানে ভয়য়ো খাই ন।
কাজিৰঙা নহলে বা শিৱসাগৰ এই দুটা জাগাৰ ভিতৰতে এটা ফিক্স কৰিব লাগিব এতিয়া চবকে সুধি লব লাগিব কোনে কি কৰে এতিয়া চবৰ মতামতটো লব লাগিব।
ইমান যায় এখন লিষ্ট বনাবা।
উম, উম।
বনাই এ ডেট এটা মই আমি ফিক্স কৰি দিম টিচাৰ বিলাকে। তাৰপিছত গাড়ী চাঢ়ি বুক কৰি তেতিয়া মানে মোৰ ঠিক আছে বাৰু তেতিয়া ধৰাআমি সোনকালে যাব পাৰিম।
অ', প্ৰিন্সিপালটো কৈছিলে একজামৰ পাছত যাব
অ', এক্সাম পছতেই। মাহতে কেতিয়াও যাবই নিদিয়ে। এক্সাম সেকজাম দি পিনিহে যাবা পাৰিবা।
এক্সাজামৰ পাছত যাবলৈ দিছিলে চবকে কৈছিলে একজামৰ পাছত গুচি যাবা তোমালোকে কৈছিলে ক্লাছ টিচাৰ লগত কথা পাতি লবা কৈছে। আমাৰ আমাৰ তলৰ ক্লাছৰ খিনি গৈছিলে সিহঁতৰ কিমান মান খৰচা হৈছিলে জানো কাজিৰ যোৱাত।
অ', সুধিবাচোন ন সেইটো হেৰি বেলেগ এজন চাৰ নিছিলে সেই চাৰজক মই সুধিলে গম পাই যাম।
অ', আপুনি নহলে
অ', ম তেওঁ সুধি পিনি তোমালোকক জনাই দিম যদি কাজিৰঙাত যোৱা হয়। মুঠতে কোন কোন? ঠাই প্ৰথম দিয়া হয় সেইটো কনফাৰ্ম কৰিব লাগিব তাৰ পিছতে বাজেটটো উলিয়াব লাগিব ন।
অ', সুধি লব লাগে ছাৰ ছাৰজনক সুধি চাব আপুনি তেতিয়া বাজেট টো ওলাই যাব কাজিৰঙা যাবলৈ যিমানটো খৰচা হয় তাৰ আধা ধৰি লওক আৰু শিৱসাগৰলৈকে।
অ', সেইটো হয় ঠিক আছে মই সুধি পিনি জনাই দিম আৰু তোমাৰৰ প্ৰথম প্ৰথম লিষ্ট খিনি কিমান যায় সেইটো পাতি লোৱা আৰু মোক দি দিবা। তাৰপিছত মই হ'ব পইচাটোৰ কথা হেৰি কৰি ল'ম।
অ, হ'ব।
উম, ঠিক আছে তেতিয়া হ'লে। দেই অহ, অহ হ'ব।